হেল্ল', হেল্ল' অ' বন্ধু?
অ' মোৰ আৱাজটো যাই আছে ন'?
অ', অ' শুনি আছোঁ দিয়া।
অ', অ', অ'।
মোৰটো শুনি আছা?
অ' শুনি আছোঁ শুনি আছোঁ।
বাকী খবৰ পাতি কেনেকুৱা?
খবৰ পাতি মানে আছোঁ আৰু মানে, বেয়া নহয় আৰু। নাজানো বে, তোমাৰ তোমাৰ কোৱা?
ময়ো আছোঁ আৰু এনেকে গৰমটো দিছেনে একদম বহুত।
উম, গৰমতটো বহুত দিছে পিছে, তাকে লাইন' ভালকে নাই এতিয়া।
মোৰো মূৰটো বিষাই আছে।
অ' এয়া কিবা মানে অ' গৰমৰ কাৰণে মূৰ বিষায় চাগে তোমাৰ। তোমালোকৰ পিনে লাইন আছে?
লাইনটো এইমাত্ৰ গ'ল অলপ আগতে, বাহিৰতে বহি আছোঁ তাকে ভাবিলোঁ তোমাক মাৰোঁ, বহুত দিন ফোনো কৰা নাই।
গৰমত বিচনীখন বিচি পেলাই বহি আছো আৰু। বাহিৰতে। বাকি ভাত চাত খালা? অ' বতাহ আমাৰ ইপিনে ইমান দিয়া নাই পিছে, মানে একদম ৰ'দে ৰ'দ দি আছে খালি।
এইমাত্ৰ খাই উঠিলোঁ। খালো খালো, এইমাত্ৰ খাই উঠিলো।
অ', অ'। অ' মই খাই উঠিলোঁ, আমাৰ খোৱা দেৰিয়ে হ'ল অলপ এটা ত্ৰিশ মিনতে খোৱা গৈছে। উম। ঠিকে আছে। বাকী ঘৰৰ পিনে মাক
বাকী, শুই আছে, দেউতাই কামত গৈছে।
অ', অ', অ'।
অ' তোমাৰ ঘৰত
ঠিকে আছে। অ' আছে আছে ভালে, মায়ও আমাৰ শুই আছে আৰু।
আজিকালি বতৰটোৱে বেয়া ন'?
মানে বতৰটো বেয়া মানে ধৰিবই নোৱাৰি মানে এতিয়া ৰ'দ দি আছে, ৰাতিপুৱা আৰু মানে বৰষুণ দি আছিলে।
ৰাতি আৰু বৰষুণে দিব চাগে, মানে এনেকুৱা মানে এই এস এ, এসপ তামানে এনেকুৱাই চলিছে যেনে বৰষুণ ৰ'দ, বৰষুণ ৰ'দ।
তুমি সামাজিক মাধ্যম ব্যৱহাৰ কৰা নে নাই?
অ', অ' ব্যৱহাৰ কৰা যায়। তুমি কৰা নে?
কোনটো কৰোঁ অলপ চলপ, তুমি কোনটো কৰা বেছিকৈ?
বেছিকে মানে মোৰ হোৱাটছএপ বা ইনষ্টাটোৱে বেছিকে ইউজ কৰা যায় আৰু। বাকীবোৰো আছে বাকীবোৰ কিন্তু ইমান উম বাকীবোৰ এনে ব্যৱহাৰ কৰা নাযায় ইমানবোৰ।
ময়ো সেইটোৱে ব্যৱহাৰ কৰোঁ, ফেচবুকটো চলোৱা নাযায় আৰু ইমান।
অ', অ'।
তাকে আজিকালি সৰু সৰু নৱ প্ৰ্জন্ম বিলাকেও একদম চচিয়েল মিডিয়া সামাজিক মাধ্যম চ চলাই আছে।
উম, উম, উম, উম দেখিবলৈ পোৱাই যাও মই, মানে একদম কেঁচুৱা কেুৱা মানে সৰু সৰু ল'ৰা ছোৱালী পাঁচ ছয় বছৰৰ মানে ষ্টাৰ্ট কৰিলে ৰীল বোৰ চাই থকা, কিবা ভিডিঅ' চাই থকা
কম বয়সতে মোবাইল দি দিয়ে ন অভিভাৱক বিলাকে, এইটো এটা
মানে ইমান কম বয়স তাত ইমান এটা সামাজিক মাধ্যমত ইমান এটা উচিত নহয়।
আৰু পঢ়া শুনাতো বহুতখিনি ক্ষতি কৰে।
উম পঢ়া শুনাতে ক্ষতি মানে? সামাজিক মাধ্যমটো এটা মানে এটা নিচা বুলিও অলপ ভুল নহয়। মানে মানুহে ভিডিঅ'টো স্ক কৰি মানে চেঞ্জ কৰি কৰি যাই থাকে কি সময়টো গমেই নাপায় যে কিমান সময় হৈ গ'ল। এটাৰ পিছত এটা চাইে যাই থাকে মানে।
বহুতখিনি টাইমখিনি গুচি যায় গমেই নাপায়। আৰু স্বাস্থ্যতো বহুতিনি প্ৰভাৱ পেলাইনে। আজিকালি
অ', অ' সেইটো হয়।
খোৱা লোৱাও ভালকে নকৰে এইবিলাক কাৰণতে।
বিশেষকে চকুতোত প্ৰভাৱ পেলাই আৰু মানে, যে আজিকালি মানে সৰু সৰু ল'ৰা বোলে যে এই চছমা পিন্ধে যে।
মোৰ এক মই এই কাৰণটো বুলি ভাবো। যে মানে সৰুৰ পৰা ইমান ভিডিঅ মোবাইল কম্পিউটাৰ চব চাই থাকে যে, টিভি
সেইটোৱে কাৰণ আৰু, খেলিবও নাযায় বাহিৰত, ছচিয়েল মিডিয়া বা হোৱাটছআপ ইনষ্টা চলাই থাকে।
মানে এইটো কি বুলি কওঁ, মানে ডাঙৰ মানুহৰ মানে কিছুমানৰ সুবিধা বাৰু মানে যোগাযোগটো যিহেতু মানে মানে সময় একদম সময়ে নালাগে যোগাযোগটো লগালগ হৈ যায়, ইটো ফালৰ পৰা সেইটো সেইটো মোৰ কিন্তু সৰু ৰু ল'ৰা ছোৱালী সকলেটো চলোৱাৰ ইমান এটা প্ৰয়োজনীয়তা নাই বুলি মই ভাবো আৰু ইমান সৰুতে।
আজিকালি ফে'ক নিউজো বহুতখিনি ওলায় ন সামাজিক মাধ্যমতে? তাকে বহুতখিনি মানুহ ইয়াৰ ফলত প্ৰভাৱিত হয়।
তাকে মানে বহুখিনি ভুৱা বাতৰি ওলোৱা দেখা যায় তাতে মানে। আৰু মানে সেই ভুৱা বাতৰিবোৰ মানে মানুহে মানে শ্বেয়াৰ কৰি থাকে নহয়, শ্বেয়াৰৰে মানে বহুত মানুহে ভবে কি এইটো নিউজ থাকে বাতৰিটো চাগে সঁচাই থাকে। ভুৱা বুলি মানে নাভাবেই মানুহে, কিন্তু সেই নিউজটো ভুল থাকে আৰু সেইটো।
অ' আৰু সামাজিক মাধ্যমতে আজিকালি কিছুমান লিংক ক্লিক কৰিলে অ' টি পি শ্বেয়াৰ হৈ যায়।
অ', অ' সেইটো হয় মই ময়ো শুনিছো পিছে মানে উম শুনিছো। মানে সেই অ' টি পি টো লৈ পেলাই বেংকৰ বেংকৰ পইচাওঁ কিছুমানে লুটি লয়, অলপ মানে তাকে মানে উম কোৱা?
এটা ক্ষেত্ৰত ভালো কিন্তু, দূৰৰ মানুহক সহজতে কণ্টেক্ট কৰিব পাৰি, খবৰ খাতি ল'ব পাৰি, সেইটো এটা ভাল।
উম, যোগাযোগতটো মানে একদম মানে সহজ কৰি পেলাইছে এই বস্তুটোৱে মানে। মানে নিজৰ দেশৰ বাদ দি মানে বাহিৰৰ দেশৰ মানুহৰ লগতো মানে। যোগাযোগ কৰোতে বেছি সময় নালাগেই মানে।
আৰু আজিকালি বহুতখিনি বস্তুও পোৱা যায়নে অনলাইনতে। এডো দেখিবলৈ পোৱা যায়, এডচ ওলায় সামাজিক মাধ্যমতে। কোনটো বস্তু ভাল কি সেইবিলাক চাই কিনেও কিনিব পৰা যায় অনলাইনতে।
উম, তাকে মানে কিবা এটা হ'ব ব্যৱসায় খুলিলে, ব্যৱসায়তটো মানে মানে ব্যৱসায়টো এডভাৰটাইজ কৰিবলৈ অনলাইনতটো দি দিয়ে আৰু মানুহে সেইটো মানে স সফলতা মানে আহৰণ কৰে যে, বহুত মানে কিনিও লয়, সেই এডতটো চাই পেলাই সেনেকুৱা টাইপ আৰু।
বহুতেই এনেকৈ ইনকামো কৰি আছে, সৰু সুৰা এখন ষ্ট'ল। খুলি কেনেও সামাজিক মাধ্যমত এখন পেজ এটা বনাই কেনে। বহুত দূৰ দূৰণিলৈ বস্তুতটো বিয়পাব পাৰে, যোনটো বস্তু বিক্ৰী কৰি আছে। বা ব্যৱসায় কৰি আছে।
উম, আৰু মানে। আজিকালি মানে দেখা যায়। সামাজিক মাধ্যমত মানে কিছুমান মানে ভিডিঅ' দৈনন্দিন জীৱনত। ভিডিঅ' বনাই মানে পইচাটো মানে মানে আ ইনকাম কৰিব পাৰি। সেনেকুৱা টাইপ মানে আজিকালি।
আলিকামত ব্যৱহাৰ কৰিলে। ভালো বহুতখিনি বহুতে ভাল কামতো ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে।
বাৰু তুমি সামাজিক মাধ্যম টো কিহৰ কাৰণে ইউজ কৰা যায় বেছি।
মই আৰু এইটো খবৰ বিদেশী খবৰ কিছুমান। কিছুমান ইয়াৰেও খবৰ পাবলৈ নিউজ চিউজ। চোৱাটো নাযায়। আজিকালি ইমান এটা ছ'চিয়েল মিডিয়াত যিহেতু গ'ম পোৱা যায়।
অ' অ' সেইটো হয়।
আৰু কিছু। এই খেলা পাতিৰ নিউজবিলাকো চোৱা যায়। স্পৰ্টছ নিউজ। সেইটোৱে আৰু কিছোন অলপ টাইম ৰিল চিলো চোৱা যায় দিয়কচোন, সেইটো নকওঁ।
অ' অ'
আজিকালি বহুতখিনিয়ে ফিচাৰ্ছ আহি গৈছে।
উম, সেইটো হয়, এনে কিমান মান ঘণ্টা চোৱা যায় এদিনত।
মোৰৰ দুই আঢ়ৈ ঘণ্টামান চোৱা যায়। কেতিয়াবা অলপ বেছিও হৈ যায়। তুমি কিমান টাইম চোৱা?
মোৰ হে একে দুই দু দুই ঘন্টা বা আঢ়ৈ ঘণ্টা সেইখিনিয়ে থাকে আৰু।
এই কি কি চোৱা তুমি?
মই এনেই ৰিল চাই থাকো, এনে ভিডিঅ' চিডিঅ' চাই থাকো আৰু। ভাল লগা বা কিছুমান দেশৰ মানে, কিছুমান দেশৰ মানে কিছুমান জাগাৰ। ভিডিঅ' বোৰ চাই থাকো আৰু সামাজিক মাধ্যম সেনেকে। তাকে
আজিকালি বিদেশৰ নিউজ বিলাকো পোৱা যায়।
উম, উম, বিদেশৰ নিউজবোৰো মানে সহজতে পোৱা যায় এইোৰ এইবোৰ এইবোৰ মাধ্যমেৰে।
তাকে, মানে কিছুমান ক্ষেত্ৰত বহুত মানে ভাল। কিছুমান ক্ষেত্ৰত বহুখিনি বেয়া আৰু।
অভ্যাস কৰি ল'ব নালাগে আৰু সেইটো আৰু চোৱাটো ইমান এটা এটা টাইম লিমিটেত চাব লাগে। বেছিকে ব্যৱহাৰ কৰিলে বেয়া হৈ যায় আৰু বস্তুটো।
মানে মই কিছুমানৰ মোবাইল ত দেখি পাইছিলো যে। মানে স, সাত ঘণ্টা ছয় ঘণ্টা সেনেকে মানে থাকে মানুহে ভিডিঅ' চাইছে গমেই নাপাইছে কেইটা টাইমটো গুচি গ'ল।
সেই সময়খিনি অয'থা মানে খৰচ কৰি দিয়ে সেই সময়খিনি।
তুমি এনেই ফটো চটো দিয় নে নাই সামাজিক মাধ্যমত, আজিকালি দিয়ে ন বহুতে।
উম, উম, মানে মই কেতিয়াবা ক'ৰবাত ফুৰিব গ'লে দিয়া যায় বাৰু। কিন্তু ইমান এটা দিয়া নাযায় আৰু মানে। যে ক'ৰবাত এনে গুচি গ'লো এনে দি দিলো সেনেকুৱা নহয় আৰু। ক'ত গ'লে দিয়া যায় আৰু।
তুমি দিয়ান
ঠিকে আছে এতিয়া, ময়ো দিওঁ মাজে মাজে কেতিয়াবা আৰু। ক'ৰবাত ওলাই গ'লে বা ক'ৰবাত ফুৰিব গ'লে। এনেই বেছিভাগ নিউজ চউজৰ কাৰণে ব্যৱহাৰ কৰা যায়। খবৰ খাতি বাতৰিবিলাক।
মইো সেই মানে, বাহিৰা মানে। কথা বতৰা লগত যোগাযোগ ৰাখিবলৈ সেই বস্তুটো ব্যৱহাৰ কৰা হয় আৰু।
আজিকালি বিদেশী নিউজৰো বহুতখিনি পেজ আছে ন। ইনষ্টাগ্ৰামতে হ'ওক ফেচবুকতে হ'ওক।
অ, আছে। আৰু মানে সৰু সৰু মানে উম, সৰু সৰু মানে গাওঁ হ'ওক। চহৰৰ সৰু সৰু গাঁও পৰ্যন্ত মান এই বস্তু ব্যৱহাৰ কৰে ন। মানে আমি চবৰে কথা গম পাওঁ সেই হিচাপে।
অ, কাবাৰ লগত কিবা এটা বেয়া হ'লেও ভিডিঅ' বনাই কিনে দি দিয়ে। ছ'চিয়েল মিডিয়াত তাৰ ফলত সিহঁতে ন্যায়ো পাই যায় একেলগে।
আৰু সেইটো তাৰে অপজিতে কিছুমানে মানে। ফুলকেও ভিডিঅ বনাই দি দিয়ে তাৰে ক্ষেত্ৰত মানে মানুহৰ মানসিক। চাপ গ্ৰহণ কৰিব লগা হয় যাৰ ভিডিঅ' টো বনাই মানে ভিডিঅ'টো বনাই ফুলকে মানে। খোৱা বাতৰি এটা বহল বিয়পাই দিয়ে আৰু।
উম, আইনে চালি-জাৰি চাব লাগে কাৰ কি ভুল আছে সেইটোৱে আৰু।
উম, তাকে মানে। যোনে মে সেই হিচাপে মানে বহুত মানে কিছুমান ক্ষেত্ৰত বেয়া, কিছুমান ক্ষেত্ৰত ভাল হেনেক তাৰে থাকেও উম,
আহিছে।
অ, অ, দিয়া দিয়া, ৰেছ লোৱা তেনে হ'লে।
উম, পিছত মাৰিম দিয়া তোমাক।
অ, দিয়া।
উম,